হেল্ল' কি কৈছা কি কৈছা?
মই শুবলৈ লৈছো আৰু
অ', পৰীক্ষা হৈ আছে নহয় ন'।
পৰীক্ষা আজি দুটা হৈছেহে দুটা গল।
দুটা গল ন' চাইন্স আৰু কি গল?
নাই আৰু এইটো কি কালি অ', অ', মেতছ আছিলে আগ আগদিনা।
মেতছ কেনেকুৱা হ'ল?
ইমান ভাল হোৱা নাই, ঠিকেই হৈছে।
আৰু এই আজি চাইন্সৰ কি কেনেকুৱা হৈছে, আহিছে টান নেকি?
পেপাৰ তানে আহিছে দেই টাইম লাগিলে কওঁতে।
আজি ন' অ', অ', আকৌ কাইলৈ কি আছে কাইলৈ কাইলৈ কি আছে?
কম্পিউটাৰ আছে, কাইলে এতিয়া দেৰিকে আছে ন তিনটা বজা পা।
অ',
টিউচন যাব লাগিব।
হ'লে কম্পিটাৰ হ'লে পঢ়া গম পাইছ নাই, কম্পিটাৰ হলেওঁ তাতো নম্বৰটো পাৰ্চেণ্টজটো বাহে নহয় গম পালা নাই। শুনিছা নে? হা হা। শুনিছা নাই কথাবোৰ, কম্পিউটাৰ হলেওঁ বোলো পঢ়িবা। অকণমান তাতো নম্বৰটো পালে, পাৰ্চেণ্টেজটো বাঢ়ে নহয় সেইটো কৈছো।
অ অ' পঢ়িবই লাগিব।
অ', ত' অ' আৰু ভালকে অকমান মনোযোগ দি পঢ়িবা। অ', শুনিছো তো তুমি,
হয়', এই পৰীক্ষা শেষ হ'লেও অকণমান ভালকৈ পঢ়িবা, অকণমান মোবাইল চালেও মোবাইলতো। পইচা বা কিবা চাব লগীয়া থাকলে কিন্তু ভালকে পঢ়িবা তেতিয়া মানে পৰীক্ষাটো ৰিজাল্টটো ভাল হ'ব মাও ম মনটো ভাল লাগিব হয় নাই
অ হয় হয় উম নাই ভন্টি কবালে গ'লহে কবালে গলহে।
অ অ তাকে মই বোলো ফোনটা মাৰো আৰু হেৰি খা খবৰ লোৱা নাই এনেকে হেৰি কি কৰিছে নাজানো যে মই বোলো কৰো চোন মামায়ে কলে মামা মামাই মাৰিছিলে বোলে তোমালে ন
ভণ্টি কৰবালে ওলাই গল বোলো
অ শুনিছো শুনিছো অ তাকে এতিয়া শুব ওলাইছা যদি শুৱা তেতিয়া আও কি কথা পাতিমনো ন
অ অ ভাইটি
ভাইটি স্কুল গ'ল নহয় ভাইটিহঁতৰ পৰক্ষা হবহে ভাইটি স্কুললৈ গ'ল পৰীক্ষা হোৱা নাই নহয় ভাইটি হতৰ হোৱাই নাই ঊনত্ৰিচ তাৰিখৰ পৰা
অ অ
অ সেয়া স্কুল ক্লাছ হৈ আছে
উম
ভাত কিহে খালা।
টিউচন ভাত এই সোধা আজি বুধবাৰ যে।
অ কালি আৰু আজি টিউচনত ডাউট ক্লিয়াৰ আছিল আজি যাই নে নাযায় নাজানো। কালি নগলে ভাইটি ভাইটি হেনো একো ডাউট নাই এতিয়াহে মই মৰিলো আও কি হ'ব ঠিক নাই এইবাৰ সি কৈছে উজু মা পাৰিম মেটচ বোলে ডাউট নাই হেনো দেখিছানে অ
ক অ আজি
কৈছে এতিয়া, কালি নগলে কালি লগৰ বোৰ নাই যোৱা কেইটামান গৈছে ডাউট আছে বুলি তাৰ হেনো ডাউট নাই। সেইকাৰণে নাই যোৱা এতিয়া। আজি যাই নাই, আজিও আজিও মাতিছে কিবা ডিচকাচন আছে বুলি কৈছে কিবা আলোচনা কৰিবলগীয়া আছে বুলি কৈছে মানে
যায় নে নাযায় নাজানো এতিয়া আহিলেহে গ'ম, পৰীক্ষা আজি আজি চৌবিছ তাৰিখ নহয় জানো।
অ'।
অ ঊনত্রিশ তাৰিখ পৰা বুলি কৈছে মোক ঊনত্ৰিচ নে আঠাইচে ঊনত্রিচ তাৰিখ পৰা ঊনত্ৰিচ। সোমবাৰ পৰা অহা সোমবাৰ পৰা হ'ব নেকি।
বন্ধ কেতিয়া তেতিয়াহলে বন্ধ কেতিয়া দিব।
পৰীক্ষা শেষ হোৱাৰ পিছৰ পৰা সিহঁতৰ গৰ'ম বন্ধ হ'ব চাগে।
অ অ
তাকে বতৌ ভালকে পঢ়িবা টিউচনত ম'ন দিবা দেই বতৌ।
অ অ
শুনিছা শিক্ষকৰ লগত অ', শিক্ষকৰ লগত ভালকে কিবা নুবুজিলে নিজে নিজে সুধি মেলি বুজি লবা গ'ম পালা নাই, পিছত বহি নাথাকিবা।
অ', সেইটোৱে কৰিব লাগিব অ'।
অ', কিবা ডাউট মানে কিবা তোমাৰ যদি হেৰি থাকে ভয় থাকে নজনা কিবা থাকিলে সুধিবা।
অ'।
ভালকে পঢ়িবা মা চিন্তা চিন্তা হয় নহয় দে।
অ', অ', মুনুদায়ে কি কৈছে?
অ', মুনুদায়ে সেই মোক আজি কিবা অলপমান লিখ সেইখিনি চাই আছে নেকি তাৰপিছত আকৌ এতিয়া কি পঢ়িছে তাৰপা আমি ভাত খোৱায় নাই। ভাত বনাই থৈছেহে ও।
অ', অ'।
সেয়া এতিয়া খাওঁ আৰু।
অ', অ'।
তাকে অকমান ৰেষ্ট লোৱা টিউচন যাব লাগিব নহয় দে।
অ', মই অকনমান শুয়ে টিউচন আছিলে।
অ', অ', হ'ব শোৱা হ'ব ঠিক আছে বাৰু ভালকে দেখাই দিবা দে। অ', অ', হ'ব।
বাই বাই অ', অ'।
বাই বাই।